হয়, নমস্কাৰ।
হয় নমস্কাৰ।
শুভ-শুভ সন্ধিয়া।
অ', শুভ সন্ধিয়া দেই।
হয় হয়, এতিয়া কি কৰি আছে?
মই তোমাৰ এনেই আছিলো ৰবা, তুমি?
অ', মইও এনেই আছো। ভাত পানী খোৱা?
ভাত পানী অলপমান দেৰি আছে বাৰু। তোমালোকৰ?
অ', আমাৰো দেৰিয়ে হ'ব অলপ। তাকে মই মানে কথা এটা ভাবিছিলোঁ অ', সেই মোক সেইটোৱে ভাবি আছিলোঁ, ইমান-ইমান বোলো গৰম দিছে। ঠাণ্ডা জেগাত মানে যাব সেইটোৱে ঠাণ্ডা জেগা এটা যোৱাৰ কথা পৰা ভাবিছিলোঁ। তাকে, তুমিওঁ তেনেকে ভাবিছা
জানা মই, অ', মই তাকে তাকে চিন্তা কৰিছিলোঁ। কি মানে আমাৰ আমি যে গ্ৰীষ্ম কালত আগতে বন্ধ দিলে স্কুলৰ পৰা আমি যে শিক্ষা, হয় আমি শিক্ষামূলক ভ্ৰমণত যে গৈছিলো সৰুকালত।
হয় হয়।
বা আমি পৰিয়ালৰ লগত লগ বন্ধুৰ লগত যে ভ্ৰমণ কৰিব গৈছিলোঁ। সেই বস্তুটো এতিয়া আমাৰ তাৰে পৰা অহা যেন লাগে ন? ভ্ৰমনটো?
হয়, হয়, সেই শব্দটো আৰু।
হয়, হয়। অ', তুমি কি পৰিকল্পনা কৰিছা মানে কত যাম বুলি ভাবিছা?
মানে এতিয়াতো গৰমৰ বন্ধ এতিয়া কলেজত মানে নিদিয়ে।
হয়।
কলেজ পোৱাৰ লগত মানে গভাৰমেন্ট কলেজত মানে চৰকাৰী কলেজত দিয়ে, কিন্তু এতিয়া বেচৰকাৰী বিলাকত তেনেকে বন্ধ নিদিয়ে সেইটো হেৰি এনে এসপ্তাহ বন্ধ এটা পাইছো মই। এতিয়া এসপ্তাহত এতিয়া মই, মানে ঘপককে দিছে বন্ধ টো বোলে কাইলৈৰ পৰা বন্ধ এসপ্তাহ আছে, তহ'তে ক ক'ৰবাত তোমালোক যোৱা কি কৰা কৰিবা, এতিয়া দূৰ জেগা যাব নহয় দাৰ্জিলিং হওঁক বা তেনেকে বাহিৰত, কিন্তু এতিয়া ওচৰতে তেনেকে মই মেঘালয় কথা ভাবি আছো, অলপ ঠাণ্ডা পৰে মেঘালয়ত অ', তেনেকে ভাবি আছো। এতিয়া লগৰ খিনিক সুধিছো , ঘৰতো কথাটো সুধো আকৌ! ঘৰৰ পৰা হেৰি দিব লাগিব।
অ
পৰামৰ্শ দিলেহে যাব পাৰিম আৰু, কি কয়। তুমি?
আগতে গৈছিলানে ভ্ৰমণত মানে তুমি কৰ'বাত?
অ' মই তেনেকে আগতে যোৱা নাই দেই, মানে অস অসমৰ বাহিৰত গৈ পোৱা নাই, এনেই অসমত যেনিবা ঘূৰিছো। শিৱসাগৰ, মাজুলীৰ ফালে তেনেকেও গৈছো। আৰু ইফালে অলপ আৰু এ এনেই ক'লেতো গুৱাহাটীতো ফুৰিবলগীয়া জেগা আছে এতিয়া উমানন্দই হওঁক বা কামাখ্যাই হওঁক, মই মানে ভ্ৰমণ বুলি কলে মই অলপ মানে আধ্যাত্মিকতাটো সেইফালে অকণ বেছি গুৰুত্ব দিওঁ। বা যিটো আগৰ হেৰি হয়, মানে আগ অতীজত অ, অ সেইটোৱেই সেইটোৱেই। সেইটো কাৰণে, হয় হয় হয়।
অ', অ', অ', অ' তোমাৰ এটা তোমাৰ পৰা মই শুনিলোঁ যে তুমি শিৱসাগৰ আৰু মাজুলীত গৈছা হা', তাত তোমাৰ চবতচে ভাল প্ৰিয় বস্তু কি হ'ল মানে, অনুভূতি কিবা?
মানে উ এনেই, হয় হয়। মাজুলীত যাওঁতেতো মাজুলী ভিতৰতো মানে জানিবলগীয়া বহুত কথা আছে। আৰু তাৰ কথাটো ক'ব নোৱাৰো মানে, ক'লে শেষ নহ'ব মানে সেইটো কথা মাজুলী এতিয়াতো এতিয়া যিটো মানে মুখাৰ যি কাৰণে যিটো মানে গোটেই সেইটো, গোটেই বিশ্বয়েই টো জানে মাজুলীৰ কথা! কিন্তু এতিয়া খেত এতিয়া ধৰি লওক আজিকালি কমি আহিছে, বস্তুতটো মানে সেইটো মানে তাৰ পৰা গ'ম পোৱা গৈছে। আৰু মাজুলী যিটো নদীদ্বীপ বিশ্বৰ নদীদ্বীপ সেইটো ত' আজিকালি সৰু মানে সৰু হৈ হৈ এতিয়া বানপানীৰ কাৰণে সৰু হৈ আহিছে। গতিকে এটা সময়ত টো সেইটো নাইকিয়া হৈ যোৱাৰ নিচিনাও কথা, তেনেকুৱাও সন্মুখীন হব পৰা হেৰি হৈছে কথা। কিন্তু মানে মোৰ মোৰ চবত থাকি ভাল লগা মানে, মই নাৱত উঠি পোৱা নাছিলো, মানে ফেৰী যিখন পানী জাহাজত। এনেই মোৰ ব্ৰহ্মপুত্ৰ নদীত ইপাৰ-সিপাৰ হৈ পানী জাহাজত মোৰ খুবেই ভাল লাগিলে,
অ', অ' সেই ভ্ৰমণটো তোমাৰ এইটো আটাইতকৈ মনোৰম
হয়, হয়, হয় মানে এতিয়া পানীত, তেনেকে আগতে নাই এতিয়া নাৱত উঠি পোৱা নাই, তাত এতিয়া উঠিছোঁ। বহুত ভাল লাগিলে সেইটো,
অ', অ' আৰু মানে আমি ভ্ৰমণটো পৰা যদি ইতিবাচক এ যদি ক্ষেত্ৰত আমি চাব যাওঁ তেনেহ'লে আমাৰ মানসিক শান্তি এটা আহে আৰু ভ্ৰমণৰ পৰা
হয়। মানসিক শান্তি একদম
অ' আৰু নতুন , মনোৰঞ্জনৰ কাৰণে হয়, অ' অ' আৰু নতুন অভি ল'ব পাৰি, আৰু সংস্কৃতিৰ বিষয়ে জানিব পাৰি নতুন-নতুন, হয়' হয়।
উম' কিন্তু মানে মনোৰঞ্জনৰ কাৰণে গ'লে, মানে, চবেই মানে, অলপ কেনেকুৱা ঠাই ঠাণ্ডা জেগা মানে গৰম দিনত হ'লে ঠাণ্ডা জেগা, ঠাণ্ডা দিনত হ'লে গৰম জেগা, মানে চবৰে তেনেকুৱা মনোৰঞ্জনটো বেলেগ বেলেগ। এতিয়া মোৰ মনোৰঞ্জনটো হ'ল, এতিয়া আধ্যয়াত্মিকতা মই আধ্যাত্মিক দিশত যদি যাব বিচাৰো তেতিয়া মানে মোৰ মনটো শান্তি লাগিব। তেনেকুৱা কিন্তু এইটো বেলেগৰ কাৰণে ধৰি লোৱা এ মানে এনজয় যিটো মানে ফূৰ্তি হয়। হাঁহি, নাচ-গান সেইটোও হ'ব পাৰে সকলো ভ্ৰমণটো বেলেগ।
চবৰে দৃষ্টি বেলেগ বেলেগ আৰু।
হয়, হয়।
অ'হ। আচ্ছা তোমাক মই এ হেৰি কৰো আজিকালি যে কৰ্মক্ষেত্ৰতে হওঁক বা স্কু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীবোৰে হওঁক। চবেই ব্যস্ত হৈ গৈছে তাৰে মাজতে মানে তুমি যাব লাগে বুলি ভাবানে ভ্ৰমণত মানে অলপ কিবা এই
উম উম উম উম মানত মানে এতিয়া আমি কাৰোবাৰ যদি ভ্ৰমণ কৰো, মানে আমি নতুন কথা শিকিব পাৰো। ফাৰ্ষ্ট কথা, সেই সমাজখনৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ সকলো দিশৰ পৰা, কেনেকুৱা ধৰণত আছে। সেই গোটেইখিনি কথা আমি জানিব পাৰো। আৰু আৰু, এক প্ৰকাৰ আমাৰ মনোৰঞ্জনো হয়।
হয় হয়। অ মনোৰঞ্জনটো, হয় অ।
গতিকে গোটেই দিশটো যদি চাওঁ, বেয়াত থাকি কিন্তু ভালৰ দিশ টো বেছিয়েই, ভ্ৰমণত
অ ভালৰ দিশটো বেছি আছে হয়।
টো মানে আজিকালি যিটো এতিয়া দুটা, চাৰিটা, ল'ৰা-ছোৱালী লগ হৈ যিটো মানে সেইটো ভ্ৰমণত যায় সেইটো মানে ডিফাৰেণ্ট মানে অলপ বেলেগ বিষয়ত হয়। কিন্তু এনেই ভ্ৰমণটো যদি আমি, ভ্ৰমণ হিচাপে বুলি ক'ব বিচাৰো, তেনেকে সেইট টো হ'লে, সেইটো ভাল দিশতে আছে।
তুমি এনেই ভাবা মই তোমাৰ কথা বুজিছো, কিন্তু তুমি পৰিয়ালৰ লগত যোৱা নে, বন্ধু-বান্ধৱীৰ লগত যোৱা বেছিকে?
নাই নাই মই বন্ধু-বান্ধৱীৰ লগত তেনেকে মোক, ঘূৰিব নিদি নাই নাই, নহয় বন্ধু-বান্ধৱীৰ লগত নহয়, মই ঘৰৰ মানুহৰ লগতহে।
অ অ তুমি পৰিয়ালৰ লগতে যোৱা আৰু অ অ অ। আৰু পৰিয়ালৰ লগত গ'লে মানে এটা নিজকে মানে সেই টাইপ লাগে আৰু মানে সুৰক্ষিত ভাৱ এট টা লাগে আৰু।
এক, এই সেইটোৱে মানে এতিয়া মানে আজিকালিটো পেপাৰৰ পত ত্ৰয়ে দেখিয়ে থাকো এতিয়া, আমুক বন্ধুটোৱে আমুক বন্ধুটো কিবা এটা কাৰণে কিবা এটা তেনেকুৱাটো, কথা হৈয়ে থাক হে আৰু আজিৰ দিনত। গতিকে, সেইটো কাৰণে মানে কাকো বিশ্বাস কৰিব নোৱাৰি এতিয়া ঘৰত দুৱাৰখন বন্ধ কৰিলে, সেই চাৰিটা মানুহে আছো, বিপদে আপদে মানে মৰিলেও একেলগে মৰিম, জীয়ালেও একেলগে জীয়াম তেনেকুৱা হয় যে। গতিকে সেইকেইটাকে বিশ্বাস কৰিব পাৰি, বাকী মানে বিশ্বাসৰ মানে আছে যদিও, এতিয়া সকলো বস্তু বিশ্বাসতেটো চলে। তথাপিও মানে ভয় লাগে আৰু, কৰ'বাত কিবা হ'ব বুলি।
একদম। অ', মই যদি তোমাক আৰু এটা কথা সুধো, হিচাপত যে তুমি ভৱিষ্যতৰ মানে কিবা ঠাই এনেকে বিষয়ত বাচি দিছা নে, যে ক'ত যাবা এনেকে।
অ', মই মানে মানে ভৱিষ্যতে বুলি নহয়, মানে এতিয়া অ', এতিয়া যদি মই সুবিধা পাওঁ মানে, সকলো ফিলৰ পৰা মানে টকা পইচাই হওঁক মানে, ভ্ৰমণ কৰিলো টকা পইচা লাগে আজিৰ দিনত গতিকে সকলো ফালৰ পৰা যদি সুবিধা পাও, মই উত্তৰাখণ্ডত যাম। কেদাৰনাথত একদম যাব মন আছে বহুত, হয় হয় হয় অ', কেদাৰনাথত যাব মন আছে, আৰু এনেই বানাৰস জগন্নাথ এইবিলাকতো ফুৰিব মন আছে, কিন্তু কেদাৰনাথক মানে বিশেষ যাব মন আছে।
অ অ অ বৰফ পৰা ঠাই ভ্ৰমণ কৰাৰ কাৰণে বহুত ভাল লাগে আৰু ন।
হয় এইটো তোমাৰ কোৱাচোন তেওঁ, অ' কোৱা কোৱা
অ', ৰবা তোমাৰ, মোৰ অ' মোৰ অ', মোৰ মই মানে গৈছো অলপ, মই যিহেতু তোমাতকে ডাঙৰ ত মই গৈছোঁ বাৰু মেঘালয়, ভূটান গৈছোঁ, যোৱা বছৰ কলিকতাত গৈছিলোঁ। উম বাকী আমাৰ ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড গৈছোঁ আৰু দিল্লীও গৈছোঁ এবাৰ। অ', আচ্ছা তোমাক মই এটা কথা সুধোঁ ৰবা হা হা তুমি, এ এনেকুৱা জীৱন বিচৰা নেকি, যে মানে ভ্ৰমণ কৰি থাকিব পাৰিলে ভাল হয় এনেকুৱা ভাবা নেকি কেতিয়াবা, মনত ধাৰা এনেকুৱা।
অ', মানে অলপ বিচাৰো মানে, গোটেই বছৰ ভ্ৰমণ কৰিয়েই কটাইছো তেনেকুৱা নহয় মানে।
অ অ
মনোৰঞ্জনৰ কাৰণে মাহটোত এবাৰ ওচৰে পাজৰে হলেও মানে ভ্ৰমণটো কৰিব বিচাৰো দেই।
অ অ
সেইটো মানে গোটেই বছৰটোৱে একদম মানে নালাগে যে ভ্ৰমণ কৰিয়ে মোৰ জীৱনটো চলি যাব তেনেকুৱা নহয়। কিন্তু কৰ্মব্যস্ততাৰ মাজত মানে এদিন মানে নিজক সময় দি অলপ ভ্ৰমণটো কৰিব বিচাৰো তেনেকুৱা।
অ' অ', সেইটোৱে তাকেই আৰু মই এতিয়া যদ যদি মোৰ ক'ব যাওঁ, মোৰ আটাইতকৈ ভাল মানে মেঘালয়তে লাগে ওচৰতে হয়। ঠাণ্ডাও পৰিৱেশটো, সেউজীয়া পৰিৱেশ, ঝ ঝৰ্ণা এইবোৰ আছে। মানসিক শান্তি এটা লাভ কৰো আৰু ভ্ৰমণৰ পৰা।
হয় হয় হয়।
অ', আৰু আমাৰ ওচৰত কামাখ্যা মন্দিৰ, উমানন্দ ইয়াত গৈও ভাল লাগে, অ অ অ তাকে, তাকে, তোমাক মই এটা শেষত এটা অ', অ', মই এই তোমাৰ এইটোয়ে সুধিম বুলি ভাবিছিলো।
অ' আচ্ছা। অ', মই আহিলোগৈ দেই লাষ্টৰ দিনাখন, একদম ভাঙা দিনাখনে সময় পালো। আগৰ কেইদিন সময় নাপালো
অহ অহ কেনেকুৱা গ'ল ভ্ৰমণটো
ভালেই লাগিলে
অহ অহ কিবা এটা শিকিব পালানে তাৰ পৰা।
শিকিব মানে কেনেকুৱা সেইদিনাখনতো বিশেষ শিকিব লগীয়া একো নাই। এনে আৰু
মানুহয়ে পৰ্যটক দেখিছা আৰু অহ অহ,
অহ অহ বাহিৰা মানুহ দেখিছো অলপ আছে আছে।
অহ অহ তাকে তাকে, এটা মানে আধ্যাত্মিক স্থল বুলি এনে গ'লে গম পায় আৰু এনেকুৱা।
হয়।
উম হুম ভৱিষ্যতে তুমি মেঘালয় যাম বুলি, অহ মই মানে এই এইবছৰ যোৱা নাই হা মই, সৰুতে গৈছোঁ মানে কেইবাবাৰো এইবছৰ মানে কৰ্মব্যস্ততাৰ বাবে মই যাব নোৱাৰিলোঁ এইবাৰ।
অহ অহ
তাতে তাতে,
হয়।
আৰু তাকে আৰু কিবা পৰিকল্পনা চলাবা আৰু ভৱিষ্যতো ভাল হওক তোমাৰ।
হয় হয় ধন্যবাদ।
অহ অহ বাৰু তুমি,
হয় কি ক'লা আকৌ এবাৰ ক'বা।
অহ ইষ্টাডি কৰি আছা এতিয়া পঢ়ি আছা।
অহ পঢ়ি আছো পঢ়ি আছো হয়।
অহ অহ তে পঢ়া তুমি এতিয়া ন।
অহ হ ঠিক আছে বাৰু পঢ়ো অলপ দিয়া।
অহ অহ কথা পাতিম বাৰু ঠিক আছে।
অহ অহ,